হেল্ল' অ', বন্ধু কোৱা?
অ', বন্ধু কি খবৰ।
উম, ভাল, ভাল আছোঁ আৰু তোমালোকৰ কৃপাতে।
অ', হয় এই কিবা তুমি এইবোৰ সামাজিক মাধ্যমত কিবা ছবি তবি দেখোন দেখাই দেখি। দেখি আছোঁ তোমাৰ নতুন এজনী ছোৱালীৰ লগত নতুনকৈ কিবা প্ৰেমত পৰিলা নেকি?
হয়, হয় মানে কি হ'ল তুমিতো আগৰ কথা জানে অলপ অ', যিহেতু মোৰ পৈবিলাক প্ৰেমৰ ক্ষেত্ৰত মানে অলপ বাধা বিঘিনি আহিছিল আৰু। এতিয়া তেনেকৈ এজনী নতুন মানে ছোৱালীৰ লগত তেনেকৈ চাহ চিনাকি হৈছোঁ আৰু নিজেই মানে। নিজৰ মনটোকো মনটোও মানে। তাইৰ লগত খাপ খাই পৰিছে বা তাইৰ মনটো মোৰ লগত খাপ খাই পৰিছে এনেকুৱা ধৰণৰ। কিছুমান মানে কথা চলি আছে আৰু অলপ মানে তাইওঁ তেনেকে বিচাৰে যে সমাজৰ মাজত মানে আমাৰ যিটো সম্পৰ্ক সেইটো মানে অলপ দেখুৱাই ৰাখোঁ যিহেতু। লুকাই চুৰ কৰি হয়তো তাইও বেলেগ এজন ম মানে ভাল পাব পাৰে বা মইও এজনী বেলেগ বেলেকে বিচাৰিব পাৰোঁ, সেইকাৰণে মানে অলপ। সামাজিক ভাৱে ৰাখিছে তাইও সেইটো মানে বিচাৰিছে ময়ো সেইটোকে বিচাৰিছোঁ।
হয়, আকৌ তুমি আকৌ পিছে বহুত খোলা খুলি মনৰ মানুহ আকৌ পিছৰবাৰ মনত আছে নহয়। কি হৈছিলে অ', সেই তেনেকুৱা কিবা নকৰিবা আকৌ দেই। ইমান সোনকালে মানে। হয় বাৰু প্ৰেমত পৰিব লাগে, প্ৰেমত সকলো পৰে কিন্তু তুমি যিটো ভুল কৰি থৈছা। সেইটো ভুল যাতে আকৌ পুনৰবাৰ তুমি নকৰা আৰু। তাকে বিচাৰোঁ ময়ো। আমাৰ যি নহওঁক তুমি মোৰ বন্ধু যেতিয়া তোমাৰ ভালটোৱে চিন্তা কৰোঁ দিয়া চোণ মইয়ো।
হয়, হয় সেইটো জানো বাৰু হয়, হয়, হয় সেইটো জানো মই হয় আৰু মানে ধৰা। যোৱাবাৰ মানে কি হ'ল তোমাৰ আৱেগত কিছুমান সিদ্ধান্ত ল'লোঁ, মই বিবেকেৰে ভাবি নাচালোঁ যোৱা মানে। তাই বিচাৰিছিল যে তাইক মই এনেকে ভাল পাই মানে তাইক নিজৰ কৰি ল'ব লাগে, কিন্তু তা পাছত যিটো পৰিস্থিতি মোৰ জীৱনলৈ আহিল, যিটো পৰিস্থিতি মোৰ সন্মুখীন হব লগীয়া হ'ল। সেয়া মোৰ কাৰণে বহুত মানে ভয়ংকৰ এটা পৰিস্থিতি আছিল। আৰু সেই পৰিস্থিতি মই পাহৰিব নোৱাৰোঁ সেই পৰিস্থিতিটো মানে যেনেকুৱা সন্মুখীন হ'বলগীয়া হ'ল। সেইটো কাৰণে এইবাৰ মই যি কৰিম মানে। আবেগেৰে নহয়, বিবেগেৰে ভাবি কৰিম হয়তো প্ৰথম প্ৰথমে হয়তো কিমান আবেগ অনুভূতি থাকিব পাৰে। এইটো লাহে, লাহে মানে মনটোকো বুজাব লাগিব যে বিচৰাটো মতেই এইটো চব নহয়টো।
হয়, হয় বুজিছোঁ, বুজিছোঁ তোমাৰ কথাটোও বুজিছোঁ কিন্তু সেয়াই আৰু পুনৰবাৰ যাতে মানে সেইটো ভুল নকৰা তুমি। তাকে ময়ো বিচাৰোঁ কাৰণ। যিয়ে নহওঁক তুমি যিহেতু মোৰ বন্ধু গতিকে তোমাৰো মই ভালটোৱে চিন্তা কৰোঁ। তাকে ভাবি চিন্তি। তুমি যি সিদ্ধান্ত লোৱা ভাল সিদ্ধান্তই ল'বা কাৰণ। ইয়াৰ আগৰবাৰ যিখিনি হৈছিলে, সেইখিনি হয়তো। তোমাৰ কাৰণে যিমান ভয়ানক আছিলে, আমাৰ কাৰণেও সমানেই ভয়ানক দিয়া চোন। ত, আমাৰ বন্ধুৱে তুমি গতিকে তাকে ভাবি তোমাৰ ভালৰ কাৰণে কৈছোঁ। আৰু সেই কাৰাগাৰ গ'লা তুমি। সেই তেনেকুৱা কাৰাগাৰ যোৱাৰ পিছত। যে এনেকুৱা আকৌ যাতে পুনৰ ভুলটো পুনৰাবৃত্তি নকৰা তাকে বিচাৰিম ময়ো।
হয়, হয়, চবেই মানে সেইটোৱে মোৰ পৰা বিচাৰে যেন ভালপোৱাত নো ভুল একো নাই মানে, ভালপোৱাত টো চবৰে হয়, চবৰে লগতে হয়, কেতিয়াও হয়, সেইটো নিজেও হয়তো ভাবিব নোৱাৰি। কিন্তু মানে ভালপোৱা তেনেকুৱা কিছুমান যিবোৰ মই কৰিছিলোঁ, হয়তো মূৰ্খামি বুলি ক'লেও ভুল নহ'ব। আৰু মাহঁতেও মানে তেনেকে মোক বুজাই আছে যে এইবিলাক ভাল পোৱাত কোনো মানে বাধাবিঘিনি নাই কিন্তু আৱেগত মানে সেইবোৰ কৰিব নালাগে আৰু তাইও মানে এতিয়া যোনজনীৰ লগত মই ধৰক আপোনাৰ ধৰা প্ৰেমত লিপ্ত হৈছোঁ তাইও মানে তেনেকে অলপ বুজা পৰা কৰা ছোৱালী যিহেতু বয়সত টো মানে মোতকে বিশেষ সৰু নহয়, তাই মোৰ সমান মানৰে হ'ব। আৰু তাইও মানে বুজি পায় তাইও ধৰা মোক এনেকে কৈছে অলপ, যিহেতু সময়ৰ কাম সময়ত কৰিব লাগে এ, সময়তো আহক পাছত এতিয়া যেনেকে আছোঁ তেনেকে ভালদৰে থাকোঁ।
হয়, হয়, বুজিছোঁ মানে এতিয়া তুমি চোৱা প্ৰেমতটো আজিকালি সেই আগৰ যুগৰ প্ৰেমৰ লগত নিমিলে হা, সঁচা কথা যদি মই কওঁ কাৰণ আজিকালি সমাজ খন সেই আগৰ যুগৰ পুৰুষ প্ৰধান সমাজখন হৈ থকা নাই, আজিকালি মানে মহিলাাসকলেও সম মৰ্যদা সম অধিকাৰ বিচাৰে। গতিকে তুমি সেই আগৰ যিহেতু এখন পুৰুষ প্ৰধান সমাজ আছিলে। গতিকে সেই আগৰ পুৰুষ প্ৰধান সমাজখন আছিলে যেতিয়া পুৰুষে যিটোকে কৈছিল মহিলাসকলে সেইটোকে মানি লৈছিল, পুৰুষে নিজৰ পত্নী গৰাকীক মাৰপিটো কৰিছিল বা কেতিয়াবা গালি গালাজো পৰিছিল। আৰু সেয়া মানে সেই অত্যাচাৰখিনি, অত্যাচাৰ বুলি ক'ব লাগিব কাৰণ সেইখিনিত টো যদি আমি মানসিক কি মানৱিকতাৰ আমি খাতিৰত যদি আমি ভাবি চাওঁ তেন্তে সেইখিনি আমি অত্যাচাৰ বুলিয়ে ক'ব লাগিব। গতিকে সেই আগৰ সমাজখন এতিয়া নাই, আগৰ সেই পুৰুষ প্ৰধান সমাজখন নাই এতিয়া। কাৰণ এতিয়া আজিকালিৰ যিখিনি ছোৱালী তেওঁলোকে সম মৰ্যদা, সম সন্মান, সম অধিকাৰ এইসমূহ বিচাৰে। গতিকে তুমি যদি আগৰ যুগৰ মানুহৰ দৰে নিজৰ পত্নীক বা নিজৰ প্ৰেয়সীক যদি সেই একে খিনি তুমি কাৰ্য কৰা তুমি যদি মাৰপিট কৰা বা তুমি যদি গালি গালাজ পাৰা! তেতিয়া তোমাৰ মানে যিগৰাকী প্ৰেয়সী তেওঁ হয়তো আজিকালি মানি নল'ব, কাৰণ আজিকালি মহিলাসকলে তুমিও জানাই যে কিমান মানে মৰ্দান হৈছে বুলি মই ক'ব লাগিব, কাৰণ হয়, তুমি বুজিছা চাগে মই ক'ব বিচাৰি
হয়, আধুনিকতাৰ লগত মানে খাপ খাবলৈ বিচাৰি ফুৰে আজিকালি যোনবিলাক মহিলা হয়। হয়তটো তেখেতলোকে নিজকে সমাজৰ আগত হয়তো বেলেগ এটা প্ৰতিচ্ছবি দেখুৱাবলৈ বিচাৰে বা বেলেগ কিবা কিবি বিচাৰে আজিকালি যিহেতু আৰু মানে কি হ'ল আপুনিটো যে হয়তো যে জ্ঞাত যে মই অ', জুই মোৰ যোৱা যি মানে প্ৰেম আছিলে, সেই প্ৰেমত হয়তো কাৰদ্ধ হবলগীয়া হৈছিল। আৰু মই মানে তেখেতক তেনেকে অলপ মাৰপিট কৰি বা প্ৰহাৰ কৰিছিলোঁ। যিহেতু তেওঁ মোৰ লগত বহুতখিনি মানে নকৰিবলগীয়া কৰিছিল।
হয়।
তাৰপিছতো মানে তেখেতে মোক মানে পাহৰিব নোৱাৰি, মোৰ লগত অহা সিদ্ধান্ত লৈছিল। আৰু তাৰপিছত যিখিনি পৰ্যায় আহিল মানে তেখেতৰ মাতৃয়ে মোৰ লগত যেনেকুৱা যি কৰিলে ধৰক, মোক বাৰু ধৰা এটা কথা যাবা মোক বাৰু কোনফালৰ পৰা এটা অপহৰণকাৰীৰ নিচিনা লাগে তুমি মোক নিজেই কোৱা। আৰু তেখেতে মোৰ ক্ষেত্ৰত তেত মানে তেনেকুৱা এটা ভুৱা অপবাদ মানে সৃষ্টি কৰিলে যে মই তেখেতৰ যি মানে যি ঘৰৰ জেষ্ঠ যোৱা ছোৱালী সেই ছোৱালীক মই হেনো অপহৰণ কৰিছোঁ। এইটো এটা মানে এনেকুৱা ভুৱা যিবিলাক অপপ্ৰচাৰ এইবোৰ মানে মানে দিয়াতো বহুত বেয়া কথা হয়। যিহেতু মোৰ এটা ভৱিষ্যত আছে মই মোৰ ঘৰৰ জ্যেষ্ঠ এজন ল'ৰা হয়। আৰু এই ক্ষেত্ৰত মানে মোৰ মা দেউতা হয়তো মানে মোৰ পৰিয়ালৰ যিবিলাক মানুহ মানে সেইসকলো মানে বহুত দুখিত।
হয়, হয় বুজিছো মই তোমাক তাকে কব বিচাৰিছো যে যদিহে তুমি মানে আজিকালিৰ সমাজখনৰ কথা ভাবা। তেতিয়া গম পাবা যে আজিকালিৰ সমাজখন সেই আগৰ সমাজখন খনৰ সমান হৈ থকা নাই কাৰণ আজিকালিৰ সমাজখন সেই আগৰ পুৰুষ প্ৰধান সমাজখনৰ লগৰ পৰা সম্পূৰ্ণভাৱে আৰু তুমি যদি তেনেকুৱা এজনী ছোৱালী বিচাৰা যিজনী ছোৱালীক তুমি মাৰ পিত কৰিব পাৰা বা গালি গালাজ কৰিব পাৰা। তেনেকুৱা ছোৱালী আজিকালি পাবলৈ টান আৰু মই ভাবো যে সেইটো অতি এটা ভুল মানসিকতা আমাৰ পুৰুষৰ যে নিজৰ পত্নী গৰাকীক মাৰপিত কৰা বা নিজৰ আহ নিয়ন্ত্ৰণত ৰখাতটো সেইটো এটা বহুত ভুল ধাৰণা আমাৰ পুৰুষৰ বাবে। সেই মানসিকতা এতিয়া সলনি কৰিব হ'ল কিয়নো যিহেতু যুগ সলনি হৈছে। গতিকে মই ভাবো যে মহিলাসকলকো আমি সম মৰ্য্যদা সমা সম অধিকাৰ দিয়াতটো উচিত বৰ্তমান সময়ত কাৰণ এজনী ছোৱালী আমাৰ দৰেইতো মানুহেই হয় পুৰুষৰ দৰেইতো এজনী মহিলা মানুহেই হয়। তেওঁ এখন নিজা ঘৰ এৰি যেতিয়া তোমাৰ লগত বিবাহ পাব আৱদ্ধ হয় নিজা ঘৰেৰে যেতিয়া তোমাৰ ঘৰত আহে। তেওঁ সেই ঘৰত যিখিনি মৰম পায় সেইখিনি তোমাৰ ঘৰতো বিচাৰে। গতিকে সেই মৰম খিনি যাতে তুমি দিব পাৰা। তেতিয়াহে এখন মই ভাবো যে সুখৰ তোমালোকৰ সংসাৰ হ'ব বুলি মই ভাবো।
হয়, হয় সেইটো কথা নোহোৱা নহয় কিন্তু এটা কথা চাবলৈ গ'লে মানে এটা ল'ৰা বা এজনী ছোৱালী বা যোনে হওঁক মানে সকলোবোৰ সমান নহয়। সকলোবোৰ মানে ধৰা ল'ৰাটোৱে হওক বা ছোৱালীজনীয়ে হওক সকলোৰে মানে মনত এক নথাকে হয়তো কিছুমান ছোৱালী মানে এনেকে ধৰা বিয়াৰ পাছতো বেলেগ ল'ৰা বা বেলেগ কোনোবা পৰুকীয়া প্ৰেমত পৰি হয়তো পলাই যায়। বা কিছুমান ল'ৰাইও হয়তো নিজৰ মানে ঘহণীয়েক থকা অৱস্থাটো বেলেগৰ লগত প্ৰেমত লিপ্ত হয় এনেকুৱা কিছুমান কাৰ্য আছে এতিয়া সমাজত।
হয়, হয়, তেনে পৰাতো মানে উদাহৰণ বহুত আছে। কাৰণ সেইখিনি এটা পৃথক বিষয় মই ভাবিম। কাৰণ মই যিখিনি কৈ আছিলো সেইখিনিৰ পৰা সম্পূৰ্ণৰূপে এটা পৃথক বিষয় বস্তু কাৰণ তেনেকুৱা আচলতে মহিলাসকলৰ ক্ষেত্ৰত সতে নহয় পুৰুষ সমাজতো তেনেকুৱা বহুতখিনি কথা আহে। কাৰণ তুমি যদি চোৱা যে এনেকুৱা বহুত উদাহৰণ আছে যে আহ পুৰুষৰ সমাজত যে পুৰুষে এজনী নিজৰ পত্নী থকাৰ পিছতো আন দুই তিনিজনী প্ন বা মহিলাৰ লগত আহ শাৰীৰিক সম্পৰ্ক গঢ়ি তোলা দেখা যায়। আজিকালি সমাজত যিটো সম্পূৰ্ণৰূপে এটা ভুল কথা মই ভাবো কাৰণ আচলতে মই ভাবো নহয় আচলতে সেইটো এটা ভুলেই কথা। কাৰণ তুমি এজনী আহ অগ্নিক সাক্ষী কৰি এজনী ছোৱালীক নিজৰ পত্নী হিচাপে যেতিয়া মানি লৈছা গতিকে মই ভাবো তেনেস্থলত সেই পত্নী গৰাকীৰ বাহিৰে তুমি অন্য কোনো মহিলাৰ কথা চিন্তা কৰাটো এক সম্পূৰ্ণৰূপে ভুল কথা।
সেইটো হয় বাৰু সেইটো হয় যি হওক মানে ভুল এপাতটা লগ পলে নাবাজে বুলি এষাৰ কথা আছে। আৰু হয়তো সেই যিখন বিয়া বা যিখন ঘৰৰ পৰা চাই দিয়াই হওক বা যিখন ভাল পায় অনা বিয়াই হওঁক মানে অগ্নিশ কি কৰি যেতিয়া ছোৱালীজনীৰ শিৰত মানে সেন্দুৰ দিয়ে তেতিয়াই হয়তো তেখেতলোকে এটা শপত লয় যে আজীৱন মানে লগত থাকিব। কিন্তু সেই শপতটো মানে কিছুমানে ৰাখিব নোৱাৰে হয়তো। নাৰাখো বুলি নাৰাখে সেইটো তেখেতলোকে জানিব কিন্তু এইটো মানে বহুত এটা বেয়া কথা আপুনি কোৱাৰ দৰে, মানে এটা এটা সম্পৰ্কত থকাৰ পিছত বেলেগৰ লগত এনেকৈ শাৰীৰিক সম্পৰ্ক বা এনেকুৱা ধৰণৰ কিছুমান মানে প্ৰেম লিপ্ত হোৱাটো বহুত এটা বেয়া বিষয় সমাজতো এনেকুৱা বহুত প্ৰভাৱ পৰে যিহেতু সৰু ল'ৰা ছোৱালীবোৰৰ মনতো এনেকুৱা কিছুমান ধৰক অ' কথা সোমাই যায় মনত আৰু তেখেতলোকেও হয়তো ডাঙৰ হৈ তেনেকুৱা কিছুমান ভুল কৰিবলৈ হয়তো বাৰু ভাবি নাচাব।
হয় হয় আৰু তোমাক আৰু এটা উপদেশ দিও মই এই সাম্প্ৰতিক সময়ত তুমিতো গম পাইছাই চাগে বাতৰিসমূহ দেখিছাই যে এনেদৰে এজনী ছোৱালীয়ে নিজৰ না প্ৰেমিকৰ লগত আ কিবা কিবি মানে আলোচ চনা কৰি নিজৰ স্বামীক আহ মানে হৈত-হৈত হত্যা কৰে হত্যাৰ দৰে তেনেকুৱা কিছুমান কাম কৰে গতিকে এনেকুৱা উদাহৰণ এতিয়া বৰ্তমান সময়ত বহুল ভাৱে প্ৰচাইল্ল প্ৰচাৰিত কাৰণ তুমি যদি চোৱা যে পৰ প্ৰেমে এখন সমাজ বহুল ভাৱে ধ্বংস কৰি পেলাব পাৰে। এতিয়া তুমি চোৱা যে অলপ দিনৰ আগতে যি এক ঘটনা সংঘটিত হৈছিল গোটেই দেশ কপাই তুলিছিল সেই ঘটনাই যে নিজৰ প্ৰেমিকাই নিজৰ প্ৰেমিকক আহ এনেদৰে মানে ঢোকা দি তেওঁ নিজৰ আন এক প্ৰেমিকৰ লগত তেওঁ তেওঁক হত্যা কৰিছিল গতিকে এনেসমূহ কাৰ্যৰ পৰা বিৰত থাকিব লাগে। কাৰণ তোমাৰ যদি সেই ছোৱালীজনী বা সেই ছোৱালীজনীৰ বা তোমাৰ লগত যদি বিবাহ পাশত আবদ্ধ হ'ব মন নাই। বা ঘৰৰ পৰা হেঁচাৰ ফলত তোমালোকে যদি সেই সিদ্ধান্ত গ্ৰহণ কৰিছা। তোমালোকে পৰিয়ালৰ লগত ভালদৰে বহি আলোচনা কৰিব লাগে আলোচনাৰ পিছতহে এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে যদি তোমালোকৰ মনতো এনেকুৱা কিছুমান কথা আছে। তেতিয়া মই ভাবো যে পৰি-পৰিয়ালৰ লগত প্ৰথমতে আলোচনা কৰাটো অতি দৰকাৰী কাৰণ যদি তুমি পৰিয়ালৰ লগত আলোচনা কৰিবলৈ ভয় কৰা তে এটা জীৱৰ মানে এটা জীৱৰ জীৱন এনেকে উম আছে মানে আহি পৰে গতিকে জীৱ হত্যা মহাপাপ বুলি যিহেতু কোৱা হয় গতিকে এনেকুৱা ধৰণৰ কাৰ যৰ পৰা নিজকে যিমান পাৰা দূৰত ৰাখা আৰু মানে নিজৰ জীৱন সংগিনী। যেতিয়া বিচাৰিবা তেতিয়াও অতি সাৱধান হ'বা।
হয় হয় তুমি কোৱা বিলাক অত্যন্ত মানে সঁচা কথাই কৈছা।